আজি খাদ্যৰ বিষয়ে কথা পাতো।
অ ঠিক আছে কোৱা।
অ তুমি খাদ্য কেনেকুৱা টাইপৰ খাই ভাল পোৱা? আহ কেনেকুৱা টাইপৰ তুমি খাদ্য খাই ভাল পোৱা?
হয় মই এনে নৰ্মেলো ঘৰত দালি ভাত আৰু চব্জি খাওঁ আৰু এনে বাহিৰৰ ফাষ্ট ফুডবোৰ খাওঁ আৰু তুমি?
অ মই বাহিৰৰ ফাষ্টফুডবোৰ খাই ভাল পাওঁ এনে তুমি কেনেকুৱা ড্ৰাই খাই ভাল পোৱা না এনে ক্ৰাঞ্চিবোৰ ই গ্ৰেভি টাইপৰ তোমাক তেনেকুৱা খানাটো বেছি ভাল লাগে
হয় মোক গ্ৰেভিী বেছিকৈ ভাল লাগে গ্ৰেভী ক্ৰাঞ্চি আৰু স্পাইচি বেছিকে ভাল লাগে আৰু তোমাক
আহ তোমাক আহ মোৰতো হ'ল গ্ৰেভিও ভাল লাগে ক্ৰাঞ্চিটো অলপ বেছিকে ভাল লাগে আৰু ড্ৰাইও ভাল লাগে বেছিতো তোমাৰ আহ ক্ৰাঞ্চিটো ভাল লাগে তুমি ক্ৰাঞ্চি তেনেকুৱা কি বস্তু খাইছিলা যে তোমাক ভাল লাগে
যি সেনেকুৱা একো মানে সেনেকুৱা বস্তু খোৱা নাই নে চিপছ খাইছোঁ ক্ৰাঞ্চি থাকে এইটো চিপছবোৰ খাইছোঁ হয় আৰু তুমি কি খাইছন কাকণঞ্চ
অ কঞ্চি মই এখন চিৰাখন আমি চিৰাটো চিৰাটো চিনি পোৱা চাগে আ চিৰাটো আমি ফ্ৰাই খকৈ তাক ক্ৰাঞ্চি টাইপৰ খৰিকৈ খাইছিলোঁ বৰ ভাল লাগে আৰু আৰু তোমাৰ চি খাই থাকে সেইবোৰতো আৰু ৰেডিমেডে থাকে ন আমি ঘৰত বনাইকে খোৱা ক্ৰাঞ্চিটো হ'ল এইটো চিৰাবোৰ আৰু তোমাৰ উ ঘৰতে আমি বনাও উ তোমাৰ এনেকুৱা ক্ৰাঞ্চি বস্তুবোৰ আহ ভুজিয়া চুজিয় উ সেইবোৰ খাইকে ভাল লাগে তুমি গ্ৰেভিী কেনেকুৱা গ্ৰেভিী বস্তুবোৰ কেনেকুৱা খোৱা কি খোৱা গ্ৰেভিী তেনেকুৱা
গ্ৰেভিটো মই এনে চিকেন চিকেনৰ মানে চব্জি বনালে গ্ৰেভি খাওঁ চিকেনৰ হ আৰু এনেই চব্জিবোৰ এনে সেইটো গ্ৰেভিয়ে খাওঁ
হয়
হয় আৰু তুমি
আহ মই তেনেকুৱাই চিকেন খাওঁ আৰু মটনৰ গ্ৰেভি টাইপৰে খাওঁ আৰু বাহিৰৰ বহুত বস্তুবোৰ আছে তেনেকুৱা গ্ৰেভী য যিহেতু পাই আহ এতিয়া মই ঘুগনি ঘুগনীটোও খাইছিলো গ্ৰেভি সেইটোও ভাল লাগে তুমি খোৱা নে ঘূুণণী বা বাহিৰৰ বস্তুবোৰ খাই ভাল পোৱা নে
হয় মই বাহিৰে বস্তু বেছিকৈ খাই ভাল পাওঁ
অ বাহিৰৰ বস্তু তোমাক বেছিকে কি ভাল লাগে
হয় বেছিকে মোক মম' ভাল লাগে আৰু এনে পুচখা খাওঁ আৰু তুমি
অঁ ময়ো ম'ম' বৰ ভাল পাওঁ ফুচকাটো ভালেই পাওঁ আৰু বিয়া নাপাওঁ ফুচ্কাও ভাল পাওঁ তুমি আৰু তেনেকুৱা বাহিৰৰ চাওমিন বা ফ্ৰেঞ্চ ফ্ৰাই সেইবোৰ খোৱা নে
হয় এইবোৰ খাওঁ মই
তুমি বাহিৰৰ বস্তু খোৱা বেছি ভাল পাবা না ঘৰৰ বস্তু খোৱা বেছি ভাল পাবা তুমি দুটাৰ ভিতৰত আঁহ কব পাৰিবা নেকি বাহিৰৰ বস্তু কি এফেক্ট কৰে ঘৰৰ বস্তু খোৱা কি ভাল
হয় এনেতো ঘৰৰ বস্তুৱয়ে খাব লাগে বাহিৰো এইটো আনহাইজিন হয় ঘৰতো হাইজিনিক থাকে ন ঘৰত আমি এনে চাফাক কে বনাওঁ বাহিৰতো কিমান লেতেৰা কে বনাই মানে ইমানতো আমি এইটো নাচাওঁ ন সেইটোতো ভিত তেঁওৰ মানে কেনেকুৱা বনাই তাহাতে আমি খাওঁ সেইটো মানে বহুত আনজ আনহাইজেনিক থাকে আৰু ঘৰতটো ভালো হয় হেল্ডিও থাকে মানে মানে শৰীৰৰ কাৰণে হেল্ডিও থাকে ভালো হয় বাহিৰৰ বস্তু খালি পেট চেটও বেয়া হৈ যায় কাৰণে অঁ
অঁ তুমিছ অঁ অঁ তুমি ঠিকে ক'লা বাহিৰৰ বস্তুবোৰ খালে আমি আনহাইজিন থাকে আৰু তোমাৰ আমাৰ পেটৰ বেয়া হব ৰিক্স থাকে আৰু তাতে কেনেকুৱা ধৰণৰ অইল ইউজ কৰে সেইবোৰতো আমি নাজানো নহয়। ভালে অইল ইউজ কৰে ইয় বেয়া অইল ইউজ কৰে ঘৰতো আমি খালে মানে ভালেই অইল ইউজ কৰোঁ সেইকাৰণে ঘৰৰ বস্তু খোৱাওঁ খোৱা বেছি ভাল ভাবোঁ এনে তুমি ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত মান এনে ঘৰ অঁ এনে চিম্পল ৰেষ্টুৰেণ্টৰ জগা খানা খোৱা
হয় এনেই চিম্পল ৰেষ্টুৰেণ্টতে যায় কি নখাওঁ
অঁ তুমি ৰেষ্টুৰেণ্টত বেছি ভাল বনাই নাই ননে? হোটেল চোটেলতো ভাল বনাই কি লাগে তোমাক?
ৰেষ্টুৰেন্ট, হম হয় ৰেষ্টুৰেন্ট ভালে বনাই আৰু হোটেলতো ভালে বনাই এনেতো চবতে আনহাইজনে হয় এনেতো বাহিৰৰ বস্তু খাবই নালাগে মোৰ কোৱা মতে আৰু এনে ঘৰৰ বস্তুুৱে ভাল হয়
অঁ, তুমি এনে বাহিৰ আউটৰ কিবা কিবি ফ্ৰুট খাই পাইছ নেকি?
নাইট অফ কট মানে এনেকুৱা বেলেগ ষ্ট ৰ খাই পাইছোঁ মই ইডলি ধোচা খাই পাইছোঁ
অঁ ইডলি দৌচা তোমাৰ সেইটো তোমাৰ কোনটো ছাইডে ছাউথ চাউথ চাউথৰ বহিব নহয় তোমাৰ ইডলি ধৌচা আৰু বাহিৰৰ টো অঁ বেলেগ জেগাৰ
মই এ চাউথতে খাই পাইছো আৰু তুমি কিবা খাই পাইছানে বাহিৰৰ ষ্টেটৰ
উম মই খাইছো ম'ম' বোৰ খাইছো ম'ম তোমাৰ বাহিৰত মই বাহিৰত যাইকেও খাইছো তোমাৰ মই নেপালত যাইকেও খাইছিলো আঁহ ম'ম' বৰ ভাল পায় আৰু তাতে গ্ৰেভি মম'ও পায় সিহতেতো বাৰু খালি ম'ম' চিম্পল ম'ম' পায় তাতে গ্ৰেভি ম'ম' পায় আহ তেনেকুৱা টাইপৰ ম'ম'বোৰ পায় বৰ ভাল লাগে খাইকে আৰু তুমি বেলেগ ষ্টেটৰ আহ কি কি খাই পাইছা নে
বেলেগ মই ইডলি দৌচা খাই পাইছো আৰু এনেকুৱা বেলেগ আৰু কিবা খাই পোৱা নাই আজিলৈকে
হয় নেকি অঁ, তোমাৰ তোমাৰ বেলেগ ষ্টেটৰ ফুডবোৰ এনে তুমি উ কি কি ফেমচ বস্তুবোৰ জানে নামবোৰ
ইমানতো নাজানোও ফেমাচ এনেইো চাইনাৰতো আছে ফেমাচ নুডলছবোৰ আছে নুডলছ ম'ম এই বোৰ চাইনাৰ আৰু এনেকৈ হয় এনেকৈ যাবৰ লাছি ফেমচ আছে। অ হয়, আৰু এনেই মুম্বাইৰ।
হেদৰাবাদৰ বিৰিয়ান ফেমছ আছে অ হেদৰাবাদৰ বিৰিয়ানী। ফেমেচ আছে, হেদ্ৰাবাদ বিৰিয়ানী আও বিৰিয়ানীটো মানে হেদ্ৰাবাদ ফেমেচ। তাৰে এই বিৰিয়ানীৰ নিচিনা কত নাপায় বোলে।
হয়।
অ তাৰে বিৰিয়ানী আৰু তুমি কেতিয়াবা বিৰিয়ানী টেষ্ট কৰি পাইছানে? বিৰিয়ানী খাইছানে?
হয় বিৰিয়ানী খাই পাইছোঁ।
অ বিৰিয়ানীটো কেনেকুৱা লাগে অ, বিৰিয়ানী আ ভালনে?
হয় বিৰিয়ানী ভালেই লাগে। তোমাক ভাল লাগে নে?
উ মোকো বিৰিয়ানী ভাল লাগে, বিৰিয়ানী তোমাৰ টেষ্টটো বৰ ভাল লাগে। অ বিৰিয়ানী দিবা। অঁ খাইছো মই। অ তুমি আৰু এনেকুৱা কিবা এনেকুৱা ফুড আছে নেকি তুমি যিহেতু খাই পাইছা তুমি নাম নাজানা।
এনেকুৱাতো আছে ফল মূল আছে এনেকুৱা। ফল খাইছোঁ মানে এইটো নাম নাজানো এনেই বাহিৰৰ ফলবোৰ খাইছোঁ।
অ আহ ফ্ৰুট অ মই বাহিৰৰ ফল মূল খাইছো, এনে ফল মূল ভালে লাগে বেছিকে বহুত ধৰণৰ ফলবোৰ থাকে। আহ মই বহুত ফলবোৰ খাও, তুমি কোনটো ফলটো বেছি? তোমাৰ ফেভৰিট?
ফুলটো মোৰ ফেভাৰট এনেই আম ফেভৰেট হয় মোৰ।
আমটো ফেভৰেট তোমাৰ? অ মোৰতো আমটো ভাল লাগে লিচুটো অলপ বেছি ফেভাৰেট মোৰ লিচুটো বৰ ভাল লাগে খাইকে। লিচু ভাল পোৱা নে তুমি? অ টেঙা টেঙা টেঙা ফলৰ ভিতৰত তোমাৰ ফেভৰেট ফলটো কোন কি হয়?
টেঙা ফলৰ ভিতৰত মোৰ তেতলী ফেভৰেট হয়।
উম তে টেঙা ইমান টেঙা খাবলৈ পাৰিবলে দাঁতটো কিৰকিৰাই যায় তুমি খাবলৈ পাৰা নে?
হয় পাৰো, তুমি পাৰানে?
অ মই পাৰো মই খায় থাকো তেতেলী টেঙা মাজে মাজে, ভাল লাগে আৰু। এনে মিঠ মিঠা মিঠা ফলৰ ভিতৰত তোমাক কোনবোৰ ফল বেছি ভাল লাগে?
মিঠা ফলৰ ভিতৰততে মই ক'লো মানে পকা আম ভাল লাগে। আৰু এনে আপেলো ভাল লাগে। আৰু কল ভাল লাগে হয়
কলো ভাল পোৱা বেছিকে ভাল পোৱা মানে, আমটো বেছিকে ভাল পোৱা।
হয় হয় আৰু তুমি
অ মই ক'লো নহয় টে টেঙা বেছিকৈ ভালপোৱা তোমাৰ লিষ্টোঁ বিশ লিচুটো বৰ লিচু খাই থাকো আৰু তোমাৰ এনে তুমি মধুুৰী আম খাই ভাল পোৱা নে
উ
মধুৰি আমবোৰ খাই ভাল মধুৰী আম ফ্ৰুটচ এনে টাইট ফ্ৰুট ক এনে টাই ফ্ৰুটছ বোৰ খাই ভাল পোৱা নে যিহেতু কামিৰি কামিৰি খাব লাগে এইবোৰ ভাল পোৱা নে
হয়, ভাল পাওঁ। তুমি?
অ, ময়ো ভাল পাওঁ। তেনেকুৱা কি, কি, কি, ফ্ৰুটছ আছে যিহেতু তোমাক ভাল লাগে।
কি কলা?
তেনেকুৱা কি, কি ফুট আছে তোমাক বৰ ভাল লাগে।
সেনেকুৱা মই ক'লো মুধি আম ভালে লাগে। আৰু এনে আম বোৰ ভাল লাগে।
উম, মধুৰী আম-আম আৰু তোমাৰ আমলখি, আমলখিটো ভাল লাগে নে? আমলখি টেঙাবোৰ আৰু তোমাৰ এনে আমটো তুমি ঘৰত ঘৰৰ খাইকে বেছি ভাল পোৱা নে, বাহিৰৰ কিনিকে খাই বেছি ভাল পোৱা।
ঘৰৰে খাই ভাল পাওঁ।
অ, তুমি জানানে? আম কেই প্ৰকাৰৰ থাকে, কেনেকুৱা, কেনেকুৱা থাকে।
নাই, এনেকুৱা নাজানো।
উম। আমি তোমাৰ অ, মই জানো বাৰু তোমাৰ আমটো হয় আম-আমটো ঘৰৰ আম কেইটা কিছুমান থাকে চালনী আম থাকে কিছুমান ঘৰৰ আমটো, ঘৰৰ আমটো ইমান ডাঙৰ নহয়। যোনটো চালনী আমবোৰ সেইবোৰ ডাঙৰ, ডাঙৰ হয় আৰু ভিতৰৰ গুটিত টো সৰু থাকে। সেইবোৰ আমত খোৱাদটো বেছি ভাল। সেইবোৰ ভাল লাগে খাইকৈ। তুমি ভিতৰত গুটিটো সৰু দেখা পাবা। আমটো অ, ডাঙৰ থাকে। ভাল লাগে খাই কে। তেনেকুৱা আমবোৰ দেখিছে নে।
তোমাৰ আম দেখা মানে মই এনে যেনেকুৱা আম খাওঁ, সেইটো নৰ্মলে থাকে। থাকে মানে এনেকুৱা নহয় যে গুটি সৰু, সৰু থাকে মানে এনে নৰ্মেল থাকে আৰু।
অ, দিয়া ঠিক আছে, থেংক ইউ। হ কি আ ভ